হেল্ল' হয় হয় শুনিছোঁ হেল্ল' হয় হয় আমাৰ আজিৰ টপিক টো খাদ্যৰ ওপৰত আছিলে।
হয় খাদ্যৰ ওপৰত আছিলে।
হয়, কিবা থলুৱা খাদ্যৰ বিষয়ে যদি কিবা আপুনি জনাব বিচাৰে জনাওক।
হয়, আমাৰ অসমত প্ৰধান খাদ্য ভাত হয়। আমাৰ অসমৰ পাহাৰীয়া অঞ্চলৰ পৰা আৰম্ভ কৰি জনে ভৈয়ামত বাস কৰে, সকলোখিনিয়ে প্ৰধান খাদ্য হিচাপে ভাতকেই খোৱা যায়। তাৰ লগত বিভিন্ন ধৰণৰ ব্যঞ্জন যেনেকৈ
পাহাৰীয়া অঞ্চলবিলাকৰ বেছিকৈ শাক- পাচলি, বা ঘৰুৱা তেনেকৈ খোৱা যায় যিবিলাক আশে-পাশে, আহ, উৎপাদিত হয় কচু তেনেকৈ বেতগছ আকৌ,
ঢেকীয়া শাক।
হয়, ঢেকীয়া শাক সেইবোৰ আকৌ আমাৰ যিবিলাক ভৈয়ামিয় ভ -ভৈয়ামীয়া অঞ্চল আছে সেইবিলাকতো একে ধৰণৰে খাদ্য খোৱা যায়। কিন্তু অকণমান যিবিলাক বজাৰ বেলেগ ঠাইৰ পৰা ৰপ্তানি কৰা খাদ্যবিলাক বেছিকৈ অকণমান পোৱা যায় ধৰি লোৱা ৰঙালাও পানীলাও, তেনেকুৱা, আকৌ কেৰেলা ভাত কেৰেলা তেনেকুৱা বিভিন্ন ধৰণৰ খাদ্য খোৱা যায়।
হয়, আপুনি ঠিকে কৈছে আৰু লগতে ভাত কেৰেলা জিকা মানে এইটো আপোনাৰ চিজনেল ৱাইজ হয় আৰু। মানে, ভাত কেৰেলা, তিতা কেৰেলা, ৰঙালাও পানীলাও, জাতিলাও বহুত ধণৰ আছে। আৰু কল এই বিষয়ত পৰে যেনেকৈ খৰাং মাহত বেলেগ ফল আৰু এতিয়া বৰ্তমান আম, জাম, এইবোৰ আমি খাই আছোঁ আৰু।
উম, হয়, আম জাম আনাৰস অ', হয়, আনাৰস অ, কল এইবিলাক।
হয়, হয়, আৰু কঁঠাল। কঁঠালটো আমি চব্জি হিচাপতো খাওঁ আৰু ফল হিচাপত
হয়, খাদ্য হয়।
হয় আৰু আপোনাৰ, আমি কেতিয়াবা কেতিয়াবা আমি মাছ ধৰোঁ এনেকুৱা, থলুৱা মাছ কিছুমানো আমি খাওঁ।
থলুৱা মাছ কিছুমান উম, আছে। আজিকালি মাছ থলুৱা যিবিলাক মাছ আছে সেইবিলাক নোপোৱা হৈছে নহয়নে? গৰৈ মাছ, চেং মাছ এইবিলাক আগতে আমি এইবিলাক পিটিকা বনাই খোৱা আছিলোঁ। আজিকালি বজাৰতো খুব কমকৈ পোৱা যায় নহয়নে।
হয় হয় হয় আজিকালি হয় একদম পইণ্ট এইটো এটা।
জাতীয় চালানী জাতীয় মাছসমূহে বজাৰ ভৰ্তি হৈ থাকে।
হয়। আৰু, লগতে আমি এইটো কথা ঠিকে কৈছে আপুনি লগতে আমি খাদ্য হিচাপত কিছুমান আপুনি যিটো পিটিকা ক'লে আমি আলু পিটিকা আহ, শুকান মাছৰ হেনেকে পিটিকা কৰিও খাওঁ।
হয় অ', হয়।
অঁ', এইটো দেহৰ বাবেও ভাল আৰু লগতে বিলাহী পুৰা বেঙেনা পোৰা এইবোৰো আমি খাওঁ থলুৱা খাদ্যতে পৰে অসমীয়া।
হয়।
হয় হয় আৰু
আৰু থলুৱা খাদ্যত অ', কওক
লগতে আমাৰ বিহুৰ সময়ত আমাৰ যিটো প্ৰধান উৎসৱ বিহু সেই এয়া সময়ত মানে আমি বৰা চাউল পিঠা পনা এই খাদ্য হিচাপত আমি ৰাতিপুৱা সময়খিনিত খাওঁ। হয়নে, উম, হম আৰু আপোনালোকে হয়। কওক।
থ থলুৱা খাদ্যৰ হিচাপে আমি যিটো আমাৰ অসমত চুঙা দিয়া ভাত বুলি কোৱা হয় চুঙা দিয়া ভাত দিয়ে। বিভিন্ন ধৰণৰ চুঙাত দি কেনে আঞ্জা ব্যঞ্জন বনোৱা হয়। মাছ দিয়া হয়, গাহৰি মাংস চলে ইয়াত। গাহৰি মাংস দিয়া হয় বৰা চাউল দি কেনে চলে আৰু জলপান হিচাপত চুঙাত, অ', হয় জ পান হিচাপত চুঙাত বনোৱা হয় তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ আছে খাদ্য।
হয়।
অ'।
আৰু লগতে সেনেকুৱা আৰু আৰু বহুতো আমাৰ ট্ৰাইবছবোৰ আছে ত'ত সে সেইবোৰ খাদ্যও আমি আদৰি লৈছো আমাৰ অসমত সেইবোৰ আমি খাওঁ হয় কল কি ক'লে আপুনি?
কলপাতত দিয়া মাছ খাই পাইছা নে? পাতত দিয়া মাছ অ', সেইটো সোৱাদযুক্ত হয় একেবাৰে। পুৰি জুইৰ আঙঠাত আঙঠাত দি কেনে যে খোৱা যায় কলপাত অ' কলপাতৰ লগত কলপাতৰ লগত তৈয়াৰী বিভিন্ন ধৰণৰ পিঠা পনা জলপান তেনেকুৱাও খোৱা যায় কলপিঠা তেনেকুৱা তুমি খাই পাইছা নে কেতিয়াবা?
হয়, হয় মই খাই পাইছো বাৰু এইবোৰ। হয় ভাল লাগে ভাল লাগে আৰু লগতে আৰু পিঠা পনা হওক বা আপোনাৰ আপুনি যিটো ক'লে কলপাতেৰে বনোৱা পোৰা পিঠা এটা যে পায় আপুনি জানে চাগে কল আৰু এনেকে মানে চাউলৰ
হয় অ', চাউলৰ গুড়ি মিহে পানীৰ এ যিটো ভাপত প্ৰস্তুত কৰা সেইটো কৈছে নে?
অ', হয় হয় সেইটোয়ে কৈছো।
অ', সেইটো অ', সেইটো কল পিঠাটো হয় উম, সোৱাদযুক্ত হয়।
সোৱাদযুক্ত হয় অ', আৰু আমি উ অ', মাংসৰ টপিকটোত যদি আহোঁ খাদ্যৰ ভিতৰতে পৰে তাতে আমাৰ কুকুৰাৰ মাংস আছে। এ, হাঁহৰ মাংস আছে, গাহৰি আছে, ছাগলী আছে, পাৰৰ মাংস হয়, হয় এইবোৰ খাদ্য আমাৰ শৰীৰৰ বাবেও দৰকাৰী দিয়কচোন।
হয়।
হয়, হয় আৰু আমাৰ জি আই টেগ থাকা অসমৰ কাজ, কাজি নেমু টেঙা লগতে তেজপুৰৰ লেচু
উম।
ডি আই টেগৰ দক্ষতাও পাইছে।
হয়। আমাৰ অসমৰ মিচিং অ, মেছেংগিৰি শাক টেঙা জাতীয় খাদ্যটো কৈছেনে।
হয়, হয় আৰু, আৰু আছে আৰু আপোনাৰ পালেং শাক বহুত বিধ আছে আৰু।
অ, বিভিন্ন ধৰণৰ শাক আছে যি অসমৰ মাটিত ধুনী, ধুনীয়াকৈ উৎপাদিত হয় আৰু আমি সোৱাদযুক্তভাৱে সেইবোৰ খাদ্য হিচাপত গ্ৰহণ কৰোঁ।
গ্ৰহণ কৰোঁ হয়, হয়।
আমাৰ অসমৰ খাদ্যভাসৰ খিনি তেনেকুৱা ধৰণৰে হয় খুব আমি যদি উৎ একেবাৰে অসমৰ ওচৰৰ ৰাজ্য কেইখনৰ কথা কওঁ উত্তৰ পূৰ্বাঞ্চলৰ সেইখিনি কম মচলাযুক্ত খাদ্য হয় নহয় নে তেনেকুৱা উহাই হয় বেছিভাগ উহাই খোৱা যায় নহলে বা তেনেকুৱা পুৰি খোৱা পুৰি খোৱা খাদ্য হয় নহ'লে বা ওচৰে তাৰ পাছৰে আমাৰ খাল নদী বা পাহাৰ-পৰ্বত মাটিত যিবোৰ উৎপাদিত হয়। সেইবিলাকে খোৱা যায় নহয়নে ঠিক তেনেদৰে যদি আমি অসমৰ বা এই উত্তৰ পূৰ্বাঞ্চলৰ একেবাৰে অকমান বাহিৰত যাওঁ। ধৰি লোৱা।
ৱেষ্ট বেংগল নহ'লেবা পাঞ্জাৱ এইফালে বেলেগ চাইডত যাওঁ সেই, সেই সেইফালৰ খাদ্যভাগ একেবাৰে বেলেগ
অ, খাপ নাখায় আৰু সিহঁতে মাছ বা এনেকুৱা বস্তু বেছিকে গ্ৰহণ কৰে বা ভক্ষণ কৰে।
সিহঁতৰ খাদ্যবোৰ অকমান বেছিকৈ ভাজা বা পোৰা হয় নহ'লে বা মচলাযুক্ত হয় তেনেকুৱা ধৰণৰ হয়।
হয় আমি নৰ্থ ইষ্টৰ মানুহখিনি হয়, হয় আমি নৰ্থ ইষ্ট ৰ, মানুহবোৰে বেছিকৈ মানে বইল খাদ্য বেছিকৈ গ্ৰহণ কৰে।
অ, উম, উম হয় আমাৰ ওচৰে পাজৰে যিখিনি উৎপাদিত হয় উচ্চ খাল বিল হওক বা মাটিত উৎপাদিত হয় সেইবিলাক খাদ্য আমি বেছিকৈ গ্ৰহণ কৰো।
হয়, হয় আমাৰ আমাৰ হয়, হয়, গ্ৰাম্য অঞ্চলৰ মানুহখিনিৰ লগতে খেতি কৰে ঘৰৰ ওচৰতেক কিয়াৰ পুলি হওক বা ৰঙালৰ গছ হয়, হয়, এনেকৈ খাদ্যবোৰ পালন কৰে আৰু গ্ৰহণ কৰে।
উ, ঠিক তেনেদৰে যদি আমি পাঞ্জাৱ ফালে যাওঁ সিহঁতৰ প্ৰধান খাদ্য। সিহঁতৰ ঠাইত যিহেতু মাটিডৰাত ঘেহু বা গোমধান উৎপাদিত হয় সিহঁতৰ প্ৰধান খাদ্য ৰুটি বা ঠিক তেনেকুৱা হয় লগতে লছি এনেকুৱা ধৰণৰ খাদ্যবোৰ গ্ৰহণ কৰে সিহঁতে অ, ঘি ই, হয় ঘিউজাতীয় যিহেতু সিহঁতৰ অঞ্চল বোৰ বেছিকৈ শুকান হয় সিহতে তেনেক এনেকুৱা ধৰণৰ খাদবিলাক গ্ৰহণ কৰে গুজ হ ৰাজ অনু্থান হওক পঞ্জাৱ হওক অ, কওক
আৰু লগতে আমাৰ অসমৰ মাটি, মাট মাটিখিনি নদীৰ কাষৰ আৰু পলসুৱা মাটিৰ বাবে আমি ধান বিভিন্ন ধৰণৰ ধান আমি খেতি কৰোঁ চ' আমি আমাৰ মেইন খাদ্যটো থাত হয়, হয়।
শালি ধান ৰবি ধান এইবিলাক শস্য কৰোঁ
হয় হয় শালিদান অভিযান ৰাইট
উম
উম
আকৌ আমি যদি অ কওক
তিতা কেৰেলাৰ মানে তিতাজাতীয় খাদ্যবোৰো আছে যেনে আমাৰ তিতা কেৰেলা বা আমাৰ নিমপাতৰ বা নৰসিংহৰ পাত এইবোৰ আমি মাছৰ আঞজাৰ
উম হয় অত্যাধিক পৰিমাণে আমাৰ ঠাইসমূহত উৎপ উৎপাদিত হয় উ
আৰু আপোনাৰ লগতে কিছুমান খাদ্য আমি এজ এ মানে দৰৱ হিচাপে আমি গ্ৰহণ কৰোঁ
উম হয় তেনেকৈ ভেদাইলত
হয় ভেদাইলতা আছে হয় নৰ নৰসিংহৰ পাত টো বহুত ভাল খাদ্য হিচাপত হয়
আকৌ ইফালে কাচি দৰিয়া চিনি পোৱা নে তুমি
কাঁচি দৰিয়টো চিনি পোৱাওঁ হয়
অ তেনেকুৱা বিলাক অসমৰ মাটিত পোৱা যায় সাধাৰণতে যি খুব মচলাযু খাদ্য সোৱাদযুক্ত হয়
হয় হয়
অ আকৌ যদি আমি দক্ষিণ ভাৰতৰ ফালে যাওঁ কেৰেলা বা তেনেকুৱা উৰিষ্য কিবা ফালে তে সিহঁতৰ প্ৰধান খাদ্য থচা ইডলি হয় সিহঁতে আমাতকৈ অকণমান বেলেগ গ্ৰহণ কৰে
অ তাৰে মাটিত লগতে নাৰিকলৰ গছ সেইবোৰ বেছিকৈ দেখা যায় সেইটোৰ বাবে তাতে নাৰিকল জাতীয় হয় বস্তুবোৰ গ্ৰহণ কৰে হয় হয়
তেল হিচাপত সিহঁতৰ আমাৰ যেনেকৈ সৰিয়হ উৎপাদিত হয় ইয়াত বেছিকৈ তেনেদৰে আমি মিঠাতেল তেনেকৈ ব্যৱহাৰ কৰোঁ তাত বেছিকৈ নাৰিকল উৎপাদিত হয় তাত নাৰিকল তেলটো প্ৰধানকৈ ব্যয়ৱহাৰ কৰা হয় খাদ্য় বস্তু বিলাকত
হয় হয় হয় একদম ঠিক কৈছে আপুনি হয় ত সেয়ে আৰু আমাৰ বহুত বিভিন্ন ধৰণৰ খাদ্যৰ সৈতে আমি আনন্দৰ সৈতে এতিয়া আমি জীৱনটো উপভোগ কৰি আছোঁ আৰু
উম
উম
বাকী খাদ্য বাহিৰ দহ মিনিট কথা অ অ ঠিকে আছে হ'ব
ঠিকছে বাৰু হ'ব
অ ঠিক ঠিক আছে হ'ব উ